হেল্ল'? শুনিছা ন' কি কৰি আছা?
এই মই অলপ বাহিৰত ওলাই আহিছিলো। অলপ বাহিৰত ওলাই আহিছিলো। তুমি?
হয়। ময়ো আছো ৰ'বা বাহিৰৰ পৰা আহিলো অলপ ঘৰত আহিলো। অ' কি কি খালা আজি ৰাতিপুৱা? হয় হয়।
আজি ৰাতিপুৱা ৰাতিপুৱা আজি ৰুটি খালো। তুমি?
অ' ভাতে খাই দিলো আজি।
ভতে খাই দিলা, হয় নেকী? অ' কোৱা হয় নেকি, ভাতৰ লগত কি খাল? ভাতৰ লগত কি খালা? হয় নেকি অ' মাংস ভাত হয় নেকি?
মাংস ভাত খাই দিলো হয়, ব্ৰইলাৰৰ। ব্ৰইলাৰ ব্ৰইলাৰ হয়।
অ' মোৰো ৰাতিৰ অলপ মাংস আছিলে, কিন্তু মই মাংস ৰাতিপুৱা ৰাতিপুৱা খাব ভাল নাপাওঁ।
কিয়?
হেল্ল'? এ ৰাতিপুৱা ৰাতিপুৱা কিবা এটা ভাল নালাগে মাংস, এনে ৰাতিপুৱা ৰাতিপুৱা মাংস স খাবলৈ ভাল নালাগে, আহ তাৰ কাৰণে খোৱা নাই মাংস।
অ', অ', অ'।
আৰু তাৰপিছত এনেই কি খাই ভাল পোৱা তুমি? হে
এবাৰ মাছ খাই, মাংস মাছ চবজি এইবিলাক ভাল লাগে।
হয় নেকি? এ মাছ মাংসটো ভালে লাগে বাৰু শাক পাচলি, মই মাংস তোমাৰ ছাগলী, ব্ৰইলাৰ মাংস বিৰাট ভাল লাগে।
হয় নেকি?
অ' ব্ৰইলাৰ ম বৰ ভাল লাগিলে।
খোৱা যায় ব্ৰইলাৰ মাংস, তোমালোকে খোৱা নে কি বোলে ছাগলী মাংস?
অ' ছাগলী মাংস কিয় নাখাওঁ খাওঁয়েই। ছাগলী মাংস খোৱাই যায়, হয় হয়।
ছাগলী মাংস খোৱা যায়, আমাৰ পিনে অ' আমাৰ বেছি নহয় কেতিয়াবা কেতিয়াবা মানে এইটো কৰা যায়।
উ
তোমাৰ ছাগলী মাংস আনা যায়।
অ' আমাৰো তেনেকে ছাগলী মাংস সদায় আনিব নোৱাৰে দামতটো বহুত ন?
অ' তোমাৰ মানে কেনেকুৱা দাম?
আঠশ টকা লয় ইয়াত।
আহ আমাৰ এয়াতে আঠশটকা নশ টকা কেজি। অ'।
ন নশ টকাই লয়?
অ' নশ টকা লয়। নশ টকা কেজি লয়, আৰু তাৰপিছত ব্ৰইলাৰ টো, উম,
অ
অলপ ব্ৰইলাৰটো দামটো কম বাৰু। তাৰপিছত আহ এনে শাক পাচলি খোৱা নে? হে শাক পাচলি খোৱা নে এনেই? শাক পাচলি, শাক পাচলি।
পাৰ
হয় নেকি? অ' তোমাৰ চাউণ্ডটো বিৰাট কম আহি আছে হে'?
হয় নেকি কিয় বা এতিয়া আহিছে নে?
অ' এতিয়া আহিছে। এনে তোমাৰ তোমালোকে খা অ' মোৰতো ঠিকে আহি আছে চাগে?
তোমাৰতো ঠিকে আহিছে তোমাৰ অলপ চাউন ওলাই আছে হে।
হয় নেকি? এ এনে তুমি শাক পাচলি খোৱাইকে খাইকে ভাল পোৱা নে?
উ শাক পাচলি সেনেকে ভাল নাপাওঁ, মানে তোমাৰ শাক পাচলিটো সিমান এটা এ খাওঁ কিছুমান শাক খাওঁ ঢেকীয়া শাক এই কলম শাক এইবিলাক খাওঁ, চব শাক ভাল নালাগে।
হয় নেকি? এইটো ৰঙালাও বিলাহী লেচৰা সেইবোৰ খোৱা নে বেঙেনা?
অ' বেঙেনা, সেইবিলাক
বেঙেনা খোৱা নে? এই বেঙেনাৰ খালে মানে মোৰ কিবা এলাৰ্জি আছে মোৰ বেঙেনা খালে মানে গা খন খোজাই।
হয় নেকি?
অ' তাৰ কাৰণে বেঙেনাটো ইমান ভাল নাপাওঁ। ত' ইমান ভাল নাপাওঁ, অ শুনিছেনে?
শুনিছো, শুনিছো।
এই বেঙানাটো কিবা কিবা এলাৰ্জি আছে।
হয় নেকি?
এলাৰ্জি থকাৰ কাৰণে ইমান বেঙেনাতো।
অ'।
আগৰ পৰাই মানে নাখাওেই বেগেন অ' মানে কি খালে মানে এলাৰ্জি উঠি আহে।
হয় নেকি?
খালে মানে এলাৰ্জি উঠে? অ' বেঙেনা, এনেই ফল মূল খাওঁ।
হয়।
অ'।
মই কিন্তু তোমাৰ মই কিন্তু তোমাৰ হেৰিটো অ' কি কয় ছাগলী মাংসটো খালে আগতে এলাৰ্জি উঠিছিল।
আগতে ছাগলী মাংস, অ' বহুতৰ কিছুমানৰ হয় কিবা কিছুমানৰ এইটো কি ব্ৰইলাৰ মাংস খালে হয়, কিছুমানৰ মাছ খালে হয়।
হয়।
তেনেকুৱা মোৰ একো নাই কিন্তু। বেঙেনা খালে মানে অ' অলপ মানে দাঁতটো পোকে খাইছে নহয় তাৰ কাৰণে খুজাই এইকাৰনে নাখাওঁ, এনেতো ভালেই পাওঁ। আৰু এ এইটো চিকেন পক বুলি ওলাই আহে পুৰা। সৰু সৰু।
উম। সৰু সৰু বেঙেনাটো তোমাৰ এনে পুৰি খাই ভাল লাগে তোমাৰ।
চাটনিও বনাই ন' বেঙেনা, খাইছিলো আগত বহুত খাইছিলো এতিয়া খাব নোৱাৰো। এ, তাত বোকা খোৱাৰ পিছত না এ মেডিকেলত গ'লো দাঁতটো দেখালো, দাঁতখন এটা ওলাই দিলা।
অ', অ' তুমি এনে হেৰি কি মানে হয় হয়। তুমি এনে কি খাই ভাল পোৱা শাক পাচলিৰ ভিতৰত?
শাক পাচলিৰ ভিতৰত কি খাইগে ভাল পাওঁ মোক অ' চব শাকে ভাল লাগে যেনেকুৱা লাই শাক। লাই শাক, মূলা শাক আৰু তাৰপিছত এইটো বহুত শাকবোৰ আছে নহয় খুতুৰা শাক, দাটা শাক। মেটেকা শাক এইবোৰ খাই কে ভাল পাওঁ। তোমাৰ তুমি কি কি ভাল পৱা এনে?
এ, মই মূলা শাকটো ভাল নাপাওঁ আৰু তোমাৰ খুতৰা শাক, মই পালেং শাক তাৰে পিছত তোমাৰ কলম' শাক, ঢেকীয়া, ঢেকীয়া ভাল পাওঁ।
পালেং শাকো ভাল লাগে মোক।
তাৰপিছত পালেং শাকটো মই খুব ভাল পাওঁ। তোমাৰ পালেং যেতি চাটনি কৰি খাঁবাচোন। ৰাতিপুৱা ঠাণ্ডাৰ দিনত। অলপ তেল দিবা, জ্বালা দিবা, নিমখ দিবা। হয় হয়, পালেং শাকটো কিন্তু মই বি হয় হয়, ঠাণ্ডা দিনত আহে শাক পাচলিটো।
অ'।
তেনেকুৱা, ভাল লাগে কিন্তু শাক পাচলি। হয় আৰু মানে তোমাৰ শাক পাচ হয় হয়, শাক পাচলিৰ ভিতৰত মানে তোমাৰ এই এইবিলাকে ভাল লাগে আৰ ডাঠা ডাঠা শাক যি এটা আছে ৰঙা ডাঠা শাক তোমাৰ, সেইটোও ভাল লাগে কিন্তু।
দুটা ডাঠা শাক থাকে, এটা কম ৰঙাও থাকে।
হয় হয়। এ, মই ভাল লাগে কিন্তু ডাঠা।
মই দাঠা শাক ভাল পাওঁ কিন্তু ধুনীয়াকে বনাব যা ৰান্ধিলে মানে শাক পাচলি খালেও তোমাৰ টেষ্ট লাগে, এনে ব নালে মানে ভাল নালাগে, ধুনীয়া ধুনীয়াকে মানে শাকত অলপ তেল বেছিহে দিব লাগিব জানানে, মই যেতিয়াবা ৰান্ধো নহয় তেল বেছি ছিকে দিলে মানে শাকটো মানে সোৱাদটো বাঢ়ি যায়।
হয় হয়, মানে তোমাৰ হেৰি কিন্তু কি বুলি কয় পালেং শাকটো তুমি খাবাচোন। কি ধুনীয়া লাগে ৰাতিপুৱা। মইতো ঠাণ্ডাৰ দিনত প্ৰায় খাওঁ মানে। কিন্তু পালেং শাকটো মানে এ, মানে পেচ পালেং শাক চাটনি কৰি খাবা মানে ঠাণ্ডাৰ দিনত খাই ভাল লাগে কিন্তু অলপ প্ৰেচাৰ হাই, প্ৰেছাৰৰ কাৰণে বেয়া কিন্তু মানে তোমাৰ যিবিলাক মানুহৰ হাই প্ৰেছাৰ আছে সিহঁতে খালে কিন্তু অলপ প্ৰব্লেম হ'ব।
হ
মা শাক পাচলিবিলাকত বেছি প্ৰটিন থাকে সেইকাৰণে প্ৰেচাৰত বেয়া। প্ৰেছাৰত থকা মানুহবিলাকত পেছাৰ থকা মানুহবিলাকে শাক পাচলি তোমাৰ খাবই নোৱাৰে মানে খাবই নিদিয়ে।
হয় নেকি?
উম।
শাক পাচলিতো খাব ভাল বুলি কয়, প্ৰেছাৰ থকা মানুহবোৰে নাখায় না।
প্ৰেচাৰ থকা মানুহবিলাকৰ কাৰণে বেয়া তোমাৰ তেনেকুৱা, একদম বেয়া। সেইকাৰণে ময়োতো এতিয়া পালেং শাক পালেং শাকটো কমাইছো এতিয়া থা খোৱাই নাই।
উম।
তোমাৰ প্ৰেছাৰৰ কাৰণে অলপ প্ৰেচাৰ আছে তাৰ কাৰণে মানে হাই প্ৰেছাৰ আছে তাৰ কাৰণে খোৱা নাযায়। কিন্তু ঢেকীয়া শাকটো কিন্তু কলমৌ শাকটো খাব পাৰো ভালেই লাগে। এই যিটো শাক
হয় নেকি?
হয়, হয়।
ঢেঁকীয়া শাকটো তোমাৰ কণীৰ লগত বনালে মানে বিৰাট
অ' কণীৰ লগত খুব ভাল ভাল লাগে কণী হয়।
অ' কণীৰ লগত বনাব লাগে।
উম, উম, হয়।
খাই থাকো মই ঢেকীয়া শাক, আমাৰ ত তাৰে এজনী মাইকীজনী আনে তাতে মানে পাহাৰৰ পৰা ছিঙি আনে সেইবোৰ নেচৰলৰ পৰা ন বহুত টেষ্টি থাকে এইবোৰ খাওঁতে ভাল লাগে।
হয়টো। এতিয়াতো বিক্ৰী কৰে তোমাৰ মুঠা দছ টকা।
অ' অ' মুঠা আমাৰ পোন্ধৰ টকাকে লয় দুই মুঠা লৈ লওঁ, অ' দুই মুঠা লৈ কে বনাই দিওঁ। পুৰা দুদিনৰ একদিন পুৰা দু দুসাজ খাব পাৰি আৰু ভালকে।
হ
দুটামান কণী লৈ বনাব লাগে ভাল লাগে।
কণী কণীটো ভাঙি দিবা তাত ভাঙি দি একদম, একদম মানে ধুনীয়া লাগে।
কণীৰ লগত মানে ভাজি কৰিব লাগিব অ, বিৰাট ভাল লাগে, হয়। তুমি ঠিকেই ক'লা। তেনেকুৱা খাই থাকো কেতিয়াবা, অ'।
ঠিক আছে দিয়া ৰাখিছোঁ আজি ভালে লাগিল তোমাৰ লগত কথা পাতি।
দিয়া, দিয়া ঠিক আছে দিয়া ধন্যবাদ।
দিয়।